হেল্ল'।
শুনিছানে?
অ', শুনিছো, মই ইমান সময় মাত দি আছো।
এইয়া মোৰ তাত ৰিচিভ হোৱাটো দেখুওৱা নাই জানা।
অ'।
কি কৰি আছা?
নাই বতাহ খাইছো দিয়া, গৰমতটো বহুত যে।
অ', বৰ ধুনীয়া লাগিছে ন বতাহটো?
অ', বহুত ধুনীয়া লাগিছে। মোৰ আৰু ফ্ৰেণ্ডজনীয়ে ফোন কৰি আছে ডবল ফোন।
অ', তুমি পিছত ৰিচিভ কৰিবা, কোন সুপ্ৰিয়া নে?
হেল্ল'।
মোৰ ফ্ৰেণ্ডজনীয়ে মোলে ফোন কৰি আছে।
অ', অ', ভাত বনালা জানো?
দিব লাগে খালি।
অহ, অ', চবকে সময়ৰ প্ৰয়োজন হৈ আছে। তুমি, তোমাৰ তাত মাৰোতে আকৌ মোৰ লগৰ জনীয়ে মাৰিছে জানা।
সময় দিব লাগে।
মই বোলো বৌক কেঁচুৱা পাতি থকা মানুহ, মই বোলো আগত বিদায় দিওঁ। তাৰপিছত
অহ, অ', মই ভাত বনোৱাই নাই মানে টকা এখন বনাই থৈ দিছো, দাদাই মানে আজি মানে কোমোৰা বনালো, কোমোৰা আনিছিলে যে।
অ'।
কোমোৰা বনালো, মাংস অলপ আনিছিলে ব্ৰইলাৰ মাংস। এ কোমোৰা দি বনালোঁ, তাৰপিছতে আৰু কিবা অলপ ভাজিম, মানে অলপ পিছত ভাজিম, বহুত গৰম লাগি আছে বতাহ মাৰিছে যে।
লোৱাচোন বতাহটো মাৰোতে কৰিবা আৰু সদায় কাম কামকেই থ যাই ন।
বোলো সেইকাৰণে বোলো, বতাহৰ পিছত বতাহটো খাই লোৱা পিছত ৰান্ধিম আৰু।
অ, তোমাৰ শাহু আম্মা আৰু ন'ন হত কেতিয়া আহিব?
কাইলৈ আহিব নেকি?
অ, সিহঁত
কাইলৈ আহিব। অ, ফুৰিব গৈছো। ফুৰিব গৈছে গৰমতে। ওলাই গৈছে আৰু। মই সেইদিনা গুৱাহাটী পৰা আহিলো। আহ', মই আলহী খাই আহিলো, আৰু ঠাই চাবলৈ যোৱা নাই, অ, কতো।
অ, মা ঘৰত যাম বুলি যে কৈছিলা যোৱাতটো নহ'ল আৰু ন।
নোৱাৰো, যাবও নোৱাৰিলো, এতিয়ালৈ দাদাই আহাই নাই।
অহ,
আহিয়ে পোৱা নাই কেতিয়া আহিব কেতিয়া যাম বাদ দিলো, আৰু।
অ, সৰু মাটো
তাই মানে একে জেগাত আছে যে, আমনি পাইছে। কুট-কুটাই থাকে, দৌৰি ফুৰি যে মই এই কোচত লৈ আছো, ডাঙৰ জনীক পঢ়িব দিছো।
অ, ঠিকে আছে ম'বাইলটো অকণমান কমাই দিবা। অ, হ'ব দিয়া, গৰম বন্ধ সিহঁতেও ইমান পঢ়িব মন নাযায় দিয়াচোন।
যাই দিয়াচোন, ইমান প্ৰেছাৰ দিনো কি লাভ আছে।
নিদিবা ইমান প্ৰেছাৰ বেইণটোত চুট পাব ইমান সৰুতে।
বয়সটো কম যে।
সেইটোয়েটো এতিয়া পঢ়া হিচাপত দুখন তিনিখন বা খুব বেছি চাৰিখন কিতাপ হ'ব লাগে, এতিয়া দহ-বাৰখন কিতাপ।
অ, সেইটো এইকিদিন অলপ ৰেষ্ট লও, স্কুল পঢ়িলেতো ৰেষ্ট নাই।
অ, অ, সেইয়াই আৰু।
সেই কাৰণে অলপ ইমান প্ৰেছাৰ দিয়া নাই কিতাপত মানে লগাই থৈ দিছো আৰু ছবিহে আকি আছে যেন পাইছো।
অ, ঠিকে আছে, আমাৰ বহত নাই মানে।
অ, বহত মানে নাই মাহী হঁতৰ ঘৰত গ'ল যে। চতৰি বৰি, তাৰমানানে ভাত পানী খাই আহিব।
অ,
পানী খাই যদি এতিয়া এ, দাদা বৌ, তাৰপিছত বৌ, সেই ভনীয়েক। এ, গৈছে আৰু ওচৰতে।
তোমাৰ মাহী নে, বৌ মাহী?
বৌ মাহীয়েক, মায়েক ভনীয়েক আৰু। অ, চতৱৰী দে, বিয়া হৈছে নহয়।
অ,
লাগে এয়া ওচৰতে মাহী-চাহী এজনী, আমাৰ নাই কাৰণে বহুত আফচোচ লাগে।
অ, তাৰ পিছত আম্মাই সন্ধিয়া ফোণ মাৰি আছে, আহা আহা তাৰ পিছত লৈ আনিলে গৈ গুচি আহিলো।
অ, সোনকালে গ'লা ভালেই হ'ল।
অঁ অকলে অকলে, অ। অকলে অকলে যে, বেয়া লাগে।
তোমাৰ, মালে ফোন কৰিছা নে নাই?
অ কৈছিলো তাৰ পিছত এইয়া বাইতা মানে বুঢ়া গাও গৈছে। কৈছে কেইদিন মান থাকক, মই থৈ আহিম গৈ।
অ, বাকি ভাল পাইছে নে নাই?
অ এ বাইতা অকলে গৈছে তিনি বিয়নীকে বোলে লগ লগাই থৈ আহিছে। এতিয়া জানিম।
অঁ
এহ এ আছে আও।
দে অলপ বেলেগ মানুহ লগ একচাইজ হ'ব লাগে।
অ অ আৰু ঘৰ এৰি কতো যোৱাই নাযায় দিয়াচোন। গৰু, ছাগলীক কওঁতে যায়।
ঘৰৰ কাম বেছি।
উম উম। বতাহটো দিয়াত গাটো বৰ ধুনীয়া শীতল পৰিছে।
অ, ভাল লাগিছে।
উম।
দিনতটো যিমান গৰম অনুভৱ এ পাঁচ মিনিটতে নাইকিয়া হৈ গ'ল।
নাইকিয়া হৈ গল, হয়।
কি তৰকাৰি বনাইছে তোমাৰ মায়ে?
এ মাছ বনাইছে তাৰ পিছত দালি আৰু দুপৰীয়া সাৰ তৰকাৰি খিনি ইমান- সোৱাদ নহ'ল।
ভাল হৈছে বেয়া হোৱা নাই কঁঠাল গুটি কম হ'ল চাগে?
অ নাই তুমি বনোৱাতো বেছি ভাল লাগিছিল খাই সেইদিনাখন মই এনেই খা টকাই নাখা- খাওঁ নহয়। মায়ক আমাক। কৈছোহি আহি বোলো ফৈয়দা বৌ বনোৱা তৰকাৰী খিনি বৰ ধুনীয়া হ'ল। আজি তোমাৰ তৰকাৰী ভাল হোৱা নাই।
অ কঁঠাল ভালে আছে বেয়া হোৱা নাই বাৰু কঁঠাল গুটি আৰু অলপ বেছি হ'ব লাগিছে।
কঁঠাল গুটি নাছিলে, কঁঠাল গুটি খিনি ভালো নহয় যে।
অঁ।
সেইয়াই।
মই কঁঠাল গুটি খুব ভাল পাওঁ।
উম মই চাটনি কৰিলেও ভাল লাগে ন খাই?
অঁ।
উম।
কঁঠাল গুটি চাটনি কৰিলেও ভাল লাগে মাছৰ লগতো মিলে।
অঁ।
অলগতো মিলে।
মানে চবতে মিলে আৰু কি, উম।
কঁঠাল গুটি খুব ভাল পায়।
উম।
খুব ভাল পাই কঁঠাল গুটিকে। উম, যিহৰ লগতে দিয়া হক সিহৰ লগতে খাই।
উম উম ভাত কুকাৰতহে দিবা আৰু দেৰিকে?
অ চাউল ভিজাই থৈছো পাচল যে
অঁ অঁ গেছতে দিবানে
আজি গেছতে দিম মো চৌকাত আজি জুই ধৱা নাই
অ সদায় দেহটো একে নাথাকে দিয়াচোন গা বিলাক বেয়া হৈ থাকে
গা বাৰু ভালে আছে তাৰমানে কিছুুৱাজনী মানে জুলুম কৰি আছে যে তাই কোচত উঠি আছে উম দদায়েকে মানে অলপ জিৰণি লৈছে
অ বাপেক কেইটামান বজাত আহিব ঘ
এতিয়া কেইটা বজাত আহি পাই মানে ফোনটো কৰা নাই মই ফোন মাৰিছিলো চুইচ অফ মোবাইলটো চাৰ্জ নাই চাগে
অঁ অঁ চিন্তা লাগি থাকে ন
অ এতিয়া ঘৰ নোপোৱালে মোৰ মনটো বেয়া লাগি থাকে
উম সেয়াই বেয়া লাগে মোবাইলটো তাতে চুইচ অফ এবাৰ মাতটো দিয়া হৈও বেলেগ
অ
নহয় জানো
এইটো কাৰনে মানে দিগদাৰ হয়
উম উম
তোমাৰ মানুহজনৰ খবৰ লৈছিলা আজি?
অ লৈছিলে অথনিয়ে ফোন মাৰিছিলে কাম কৰি আছে সময় ইমান তা পোৱা নাই আগৰ নিচিনাকে
অ
মানে তেনেকুৱা ৰাতিপুৱা সাতটা বজাতে যাই উঠে নহয় আঠটা বজাপা কামত লাগে সেইখিনি সময়তে এবাৰ মাতিলে মাৰিলে আজি পাঁচ মিনিটত কথা পাতিলো গ'ল তাৰ পিছত আকৌ তিনটামান বাজিত খাব দিয়ে নহয় তেতিয়া এবাৰ মায়ে আৰু ৰাতি
সময় পায়
অ তেতিয়া আধা ঘণ্টা উম উম
অ
তাৰ পিছত ৰাতি লগাব সেইখিনি সময়ত দশটা বা চাৰে নটা বাজে মোৰ টোপনি ধৰে মই কথ কথা পাতিব মন নাযায় তেতিয়া
অ এ টোপনি ধৰে দেচোন আমি গাঁওৰ মানুহক সোনকালে শুৱা যায়
অ তাত চাৰে সাতটা বা আঠটা বজাত এই কি নহয় আন্ধাৰ হয়হে বুইছা
অ তাত অলপ বেলিটো দেৰিকে বহে
উম দেৰিকে বহে তাৰ পিছত আমাৰ আকৌ ইয়াতে হেৰি ছটা বজাই বা চাৰে পাঁচটা বজাৰ লগতে হেৰিয়ে হয় সন্ধিয়া হলেই
টাইমটো আনমিল হয়
আনমিল হয় মই কওঁ তোমাৰ ইমান দেৰি হয় কয় হেৰি কি গাঁওৰ পৰিৱেশে এয়া বহুত ডিফাৰেন্ঞ্চ আছে ৰাতি আৰু বাৰটা কি এটা দিন নিচিনাই লাগে
অ
সেনেকুৱা
অ
তেওঁ সময় ওলাই মাৰে আৱ যিখিনি কৰিব লাগে
অ যি অলপ সময় পাই
অ অ এনে বা নিজে বনাই খোৱা হয় সেইখিনিও টাইম নোলালে হয়
অ
এতিয়া হোটেলতে খাই যে
অ
সেয়াই
এফালে ৰূপে চলিলে হ'ল আও
উম উম নাই খোৱা বোৱাটো ঠিকহে আছে বুইছা
অ
যোৱাৰ পৰা অলপ সলনি হৈছে আৰু ঘাহটো
অ
টাইমলি টাইমলি দিয়ে যে খাবৰ কাৰণে
অ
সেয়ে
অ
উম
দেহ
বিজুলী মাৰিছে নে তোমালোকৰ পিনে অলপ
হা
বিজুলী মাৰিছে নে অলপ
অ ঢেৰকণী নাই বাৰু বিজুলী অলপ মাৰিছে
অ
বৰষুণ আহিব পাৰে দেই
উম বৰষুণ দিলে ভাল হয় মানুহে খেতি বাতি কৰিব পাৰিব এতিয়া মাট মাটি বিলাক শুকান হৈ আছে ৰোৱা পুতিব পৰা নাই
মটৰতে খেতি কৰে মানুহে এতিয়া
অ মটৰ দি পানী হেৰি পানী দি কিনে তাৰ পিছত ৰোৱা পুতিছে।
অ এ ঠিক আছে হ'ব দিয়া
অহ আজিলে ৰাখো দিয়া
অ